অ শুনিছেনে। অ কি খবৰ পিছে।
উম ভালেই দিয়া আছো চলি আৰু, তোমাৰ।
ভাল ভাল ভালে আছো ৰবা।
পিছে ক'ত আজিকালি।
মই, গাঁৱতে আছোঁ ৰবা।
অ কেতিয়া গলা পিছে।
হয় হ'ল দুদিনমান হ'ল।
আচ্ছা, মানে অকলে গ'লা নে পৰিয়ালৰ লগত গ'লা।
নাই অকলেইছিলো
এ কিবা কামত নে এ গৰমৰ বন্ধা হিচাপে আৰু
বৰ নয় আমাৰ মানে গাঁৱত মানে পালনাম চলি থাকে ন ত তাৰখানেছিলো
অ অ ঠিকে আছে ঠিকে আছে পালনাম মানে তোমাৰ কি কি নাম আছে সময়কে যে হয় এইটো
হয় হয় আহোময় গোটেই ম গাৰ আৰু তাৰে চাবৰ কাৰণে আহিছিলে মানে এইবাৰ এশ বস্তুছে বহুত ডাঙৰ ক চ কালে আছ আৰু
আচ্ছা প্ৰত্যেক বছৰে হয়নে
প্ৰত্যেক বছৰে হয়
অ আচ্ছা আচ্ছা অ সেই আছ কোন কোনখিনি ঠাই পিছে
আম গৰম গৰম আৰু অলপ ভিতৰত সোমাব লাগে
অ আচ্ছা কেনেকুৱা মানে তাত কেনেকুৱা হয় আহ বালনাম হিচাপে আৰু কেনেকুৱা পৰিৱেশটো
ভ ল মানে পনক এনেতো আগৰ এতিয়া মানে এশ বছৰ এইবাৰে এশ বছৰ অনুভ
মানে মানুহৰ সমাগমটো কেনেকুৱা মানে নাম হিচাপে
মানুহৰ কি অজস্থ মানে বহুত বাহিৰ বাহিৰৰ বাহিৰৰ পৰা বেলেগ জিলাৰ পৰাও আহে আৰুতে নাটক মানে এইবাৰ সেও মাতিছে কি কোৱা নাটক এইবাৰ হৈছে তাৰপিছত আৰু এইবাৰ গায়কো মাতিছে লাষ্টৰ দিনা
ঠিকেই আছে আজিকালি মানে এই গাও অঞ্চলত আগৰ দৰে নাই বাৰু এতিয়া অলপ বহুত বহুখিনি উন্নত হৈছে এইবোৰ ক্ষেত্ৰত ধৰি লোৱা যেনেকে গায়ক মাতি কিনে এইবোৰ মঞ্চ পাতি কেনে সকলোৰে লগত আৰু কি কয় তুমি এ কি দেখিছা মানে আগৰ আগৰ সেইবোৰ দেখিছিলানে আৰু কি কয় যিবিলাক
মানে মানুহৰ সমাগম বা কেনেকৈ তেওঁলোকে চলাই নিছিলে।
নাই দেখা গাঁৱত সিমান যোৱা নাযায় নহ ত' একদম মানে ভালকে একদম দেখা পোৱা নাযায়। বেছিভাগ মানে এইবাৰ এইব মানে বেছিদিন মানে এইবছৰত মাত্ৰ পাল্লামতে যোৱা যায় আৰু মাঘ বিহুত যোৱা যায় তেতিয়া তেতিয়া সেইদিখন দেখা পা পোৱা নাযায় আৰু মানে কি মাজে মাজেতো হৈয়ে থাকে এইবিলাক বহুত কিবা কিবি।
আৰু বিহুত যোৱা নে নাই?
মাঘ বিহুতে যোৱা যায় মাঘ বিহু মাঘ বিহুত যাওঁ
অ' মাঘ বিহুত, কেনেকুৱা লাগে লাগে পিছে গৈ
মাঘ বিহুতো ভালে লাগে গোটেই এতে মানে চহৰত থকাত চেকি মানে মা দুতাৰ লগত খোৱা যায় কিন্তু গা তাৰো মানে বৰদেউতা, বোমা, খুৰা, খুৰী থাকে আৰু গা একেলগে ভাল লাগে আৰু একেলগে খাই কিনে প উৰুকাৰ দিনা
তুমি গাঁৱৰ বিহু আৰু চহৰৰ বিহু কোনটো মানে তুমি বেছি ভাল লাগে বুলি ক'ব পাৰা বা বেছি ভাল মানে অভিজ্ঞতাটো
ন এই উম গাঁৱৰ বিহুটো ভাল।
আচ্ছা আৰু কিয় পিছে?
চবে মানে সকলোৱে মানে ৰাতিপুৱা আৰু কি সকলোৱে মানে গাঁৱৰ চহৰত এতিয়া ক'ব লাগিলে মানে আৰু চহৰৰ ব্যস্ত তা ৰাতি সিমান মানে ব্যস্ততা নাই বিহুৰ দিনটো চবে সকলোৱে ঘৰে ঘৰে থাকে। ত' কিবা মাতে মানে খাব মাতে, ধৰা কথা পাতিব মানে যি যি কৰিব আৰু মৰম আদৰো যথেষ্ট খিনিয়ে কৰে। গাঁৱ ত'
আচলতে আচলতে বিহুটো নহয় গাঁৱতহে বেছি মানে তোমাৰ আয়োজিত মানে ধুনীয়াকৈ ধুম ধামেৰে আয়োজিত কৰা হয় চহৰতকে চহৰত কেৱল এটা নিয়মৰ বাবে এটা কৰে।
হয়, হয়।
বহুত
হয়, হয়। হয়, হয় ঠিক।
আৰু বাকী কি হয়?
বিহু বিহু বুলি কি কয় এনেই কি কি বা তোমাৰ দেখা পোৱা তুমি তাত বনোৱা? আয়োজন কি কি আয়োজন কৰা হয় লাৰু পিঠা পনা হয়
পিঠাও চুঙা পিঠাও বনায়। গাঁৱতো আৰু চবছে গাঁৱতো মানে বিহুৰ বতৰ অল মাঘ বিহুুৰতো গোটেইখিনিয়ে নাই চব গোটকে মানে দৈ, চিৰা এইবিলাক। পিঠা, পিঠাও বহুত বহুত পাগত বনাই জোনপিঠা এইবিলাকো এইবিলাকো বনাই গাৱত।
আৰু সান্দহতো তুমি দেখিছা নেকি একদম ওচৰৰ পৰা কেনেকৈ সেইটো প্ৰস্তুত কৰা হয়।
সান্দহ সেইটো ঢেঁকীত ঢেঁকীত কৰে, ঢেঁকীত ঢেঁকী এনে মই দেখা নাই এনে শুনা মতে ঢেঁকী কৰে আৰু। ঢেকীটো এইতি কিছুমানেতো হেৰিটো মাৰে ন। মেচিনতো কৰে মাৰ মেচিন কৰে তুম লোহাৰ যে কি কৰি সেইটো উৰাল নেকি উৰালত সেইটো। উ, ওৰালত মানে কিছুমানে ঢেঁকীটো গাঁৱতো প্ৰাই ভাগো ঢেঁকীতে মা দেখা যায়।
অ' বাৰু। মোৰ পিছে অভিজ্ঞতা আছে কিছু কিছু। কাৰণ মই ইয়াৰে ছোৱালী ন' গাঁৱৰ ছোৱালী আৰু বহুত ওচৰৰ পৰা পাইছয় এইবোৰ অভিজ্ঞতা। লগতে মই তাত জড়িত আছোঁ সেইটো মানে মোৰ বহুত মই কৃতজ্ঞ মানে ইয়াৰ বাবে।
ভালেই হৈছে। শুনিছোঁ তুমি তুমি এতিয়া ক'ত আছা?
ময়ো তোমাৰ গাঁৱতে আহিছোঁ, ৰ'ব বন্ধ দিছে যে গৰমৰ বন্ধ পৰিছে। আৰু বহুত গৰম পৰিছে সেইকাৰণে গাঁৱত আহি গ'লো অলপ তাতকৈ ঠাণ্ডা আছে মানে ঠাণ্ডা মানে অলপ গৰমতটো কম আৰু। যিহেতুকে বহুত গছ গছনি কম তাৰ তুলনাত।
ঠিকেই কৰিলা। গৰমতে চ অলপ গৰমোছ গৰমটো বেছি ইতে
উম, বহুত গৰম।
গাঁৱতে অলপ ঠাণ্ডা, মই গাৱত থাকি কেনে ঠাণ্ডা কিনিও বহুত মানে ভাই ভা ইয়াতো গৰম আছে নথকা নহয়। গছৰ তলে চলে থাকিব পাৰি আৰু ঠাণ্ডা।
মানে চোৱা গৰম ক'ত চোখত নাই চবতে আছে কিন্তু মানে ইয়াত অলপ বেছিকে এ, তোমাৰ গছ গছনিবোৰ আছে যে তাততো কাটি কাটি নাইকিয়া কৰিলে বাৰু ইয়াত ইয়াত বাচি আছে বাৰু কিছু সংখ্যক, সেইবাবে ভাবিলোঁ এইবাৰ বন্ধত যান্ত্ৰিকতাৰ পৰা কিছু দূৰত কৰি কিনে মই থাকোঁ বুলি সেইকাৰণে মই গাঁৱতে ভাবিলোঁ আহোঁ।
ঠিকে কৰিলা। মই আৰু বেছি নথ দুটেইমান সেইদিনে আৰু যাবই লাগিব।
অ'।
উম।
তাৰ তাৰ পিছত আৰু তুমি আ, এয়া পাইছা নেকি টো মানে ধৰি লোৱা এনেকুৱা অভিজ্ঞতা আছিলে নেকি কেতিয়াবা, তামোল গছত উঠা বা নাৰিকল গছত উঠা?
তামোল গছৰ, নাৰিকল গছৰ এনেকুৱা এনে এনেকোৱাতো অভিজ্ঞতা নাই কাৰণ গাঁৱততো যোৱাই নাযায় সেইকাৰণে আৰু মানে চহৰতো দেখাই নাই। গাঁৱতমান যোৱা নাই তাতে সেইে সিমানখিনি অভিজ্ঞতা নাই এনে মানে হেৰিখিনি পাৰোঁ আৰু। অভিজ্ঞতা এনেকুৱা নাই।
হয়। এই মোৰ ওচৰতে দুজন ভাইটিয়ে তোমাৰ হেই তামোল গছত উঠি আছে। মই ভাবিলোঁ এবাৰ তোমাকো সুধো।
হয়। ঠিকেই আছে। তামোল গ
আৰু কি কয় তোমাৰ উম কি কোৱা?
ভাত পানী খালা নে নাই?
খালোঁ গৰমত ইমান গৰম মানে বতাহ আছে বাৰু কিন্তু তথাপি গৰম আৰু যিহেতুকে ইমান জোৰ সাংঘাতিক গৰম পৰিছে, জুলাইৰ মাহ।
অ' মই খালোঁ খালোঁ। অলপ পাঁচ দহ মিনিট আগতে খালোঁ।
আচ্ছা কি আছিলে আজি পিছে খোৱাৰ ফালে?
আজি এ। গাঁৱৰে মানে ভন্টিটিয়ে কিবা লৈ আনিছিলে কি কি কয় পাৰি পিনে ঢেঁকীয়া ঢেঁকীয়া লৈ
অহ, ঢেঁকীয়া
তাকেই মানে খালো আৰু আৰু খুৰা মানে ফুৰা ফুৰি মানে খেতি হেৰিতে গৈছে সেইকাৰণে ভণ্টি আছিল আৰু।
উম আৰু সেই খাই কি কয় তুমি ঢেঁকীয়া ছিঙি পাইছা নে নাই মানে ওচৰত গৈ কেনে চাইছা নে নাই সৰু পৰা গছডাল ক'ত থাকে।
ওচৰত গৈছো ছিঙি ছিঙি ছিঙি পোৱা নাই ভণ্টি ছিঙি আছিল নহ ত মই চাই আছিলো।
হ।
ছিঙি নাই মানে চাইছো আৰু জানো আৰু ঢেঁকীয়া বুলি। চিঙা নাইব মানে নাই চিঙা
আচ্ছা, আচ্ছা। আৰু বাকী আৰু কি, কি দেখিলা তুমি যে গাঁওত আহিলা মই বাৰু গাঁৱৰে হয়। তুমি গাঁও কি কি সকলোতকে বেছি তোমাৰ ভাল লাগিলে বা ভাল লাগে আৰু গাঁওত আহি কিনে।
গাঁওৰ। গাঁওৰ যে এই বাৰী বিছপিনে যি দং থাকে সেই ভৰ মাজ মজিয়াত ধৰিবৰ কাৰণে ভাল আৰু এইবোৰ চাই ভাল লাগে।
আৰু নদী থাকিলেতো কথাই নাই গাঁওখনত।
আহ সেইটো হলে মানে এতিয়াতো পানী মানে পানী যেতিয়া বৰষুণে মানে এইটো পুখুৰী পো বহুত পানী ন্ত মাছখিনিও গুচিয়াই তাতে থাকে ন বাৰীৰ পিছ পিনে তাতে মানে ধৰিব মানে ভাল চাই ভাল লাগে।
আৰু এ তোমাৰ অভিজ্ঞতা আছে নে মাছ ধৰাৰ লগত কিবা।
মাছ ধৰাৰ লগত আছে মানে খুৰাৰ লগত এবাৰ ধৰিছিলো।
আচ্ছা পুখুৰী নে?
অ', খুৰীতে।
কেনেকুৱা লাগিছিলে পিছে।
ভালে লাগে আৰু ঘূৰি তৰি কি খিম খিনি অভি গমেই নাপাওঁ কিন্তু পুৰা কৈ থাকে আৰু কেনেকুৱা কি কৰিব লাগে ধৰিব কেনেকুৱা লাগে মাছ বিলাক কেনেকুৱা আৰু সহায় কৰিছিলো আৰু পুৰা
আচ্ছা দিয়া পিছে মোক মাতিছে ৰ'বা মায়ে।
ঠিক আছে।
ঠিক আছে দিয়া, ভাল লাগিলে আৰু শেষে নহক। বাৰু আমি যদি এতিয়া ওলাও আৰু বহুত আছে এনেকুৱা আৰু কথা কিছুমান গাঁওৰ বিয়া পিছে ভাল লাগিলে কথা পাতি বহুত দিনৰ মূৰত। আৰু কেতিয়াবা মাজে মাজে ফোন কৰিবা।
নিশ্চয় নিশ্চয়।
ঠিক আছে এতিয়া।